নমস্কাৰ ভালনে খা-খবৰ ভাল।
হয় হয় খা-খবৰ ভালে।
এ আছোঁ দিয়ক ভগৱানে ৰাখিছে।
অ অ এতিয়া খেতি-বাতি কৰি আছে নে নাই।
কি হৈছে বিশেষকৈ ধৰা আপোনাৰ জানেই আমি গাঁৱলীয়া মানুহ এতিয়া আমি খেতি-বাতিৰ লগতে জড়িত। তাৰে মানে মই কি কৰিলোঁ আপোনাৰ ছয় বিঘা মাটি মানে আপোনাৰ হাল বোৱা হ'ল। আৰু আপোনাৰ বিছ বিঘা মাটি আছে ছাব্বিছ বিঘা মাটিত মানে মই মানে। ধানৰ খেতিয়ে কৰোঁ বুজিছে অকলে কৰোঁ মানে কষ্ট হয় এতিয়া সেইবাবে এতিয়া কি হৈছে। এতিয়া মানে কি হৈছে আপোনাৰ যিহেতু আপোনাৰ এতিয়া বৰষুণ এতিয়া বাৰিষা আহি পৰিছে নহ। আমাৰ মানে কি হৈছে মাথাউৰিটো মানে আপোনাৰ ভাঙি যাওঁ ভাঙি যাওঁ হৈছে। গতিকে যদি ধানখিনি কৰাৰ পিছত যদি মাথাউৰিটো যদি ভাঙি দিয়ে নহ তেতিয়া বহুত। ডাঙৰ এটা মানে লোকচানৰ সন্মুখীন হ'ব লাগিব। সেইবাবে মানে অলপ মানে পইচা-পাতিৰ ওপৰত মানে ভৰসা কৰি পেলে অকমান। মানে এইবাৰ মানে চাই লওঁ বতৰটো কি হয় তাৰ পিছত চাগে মই চাগে বাকী খিনি কৰিম হয় হয়।
পতি কৰিছোঁ নহ ধানৰ সেইটোৱে ভাবিছোঁ এ আকৌ বানপানীটো আহি আছে। বুজিছে এই খেতি-বাতি কৰি পেলাই যেতিয়া যেতিয়া লোকচানটো হয় পইচাটো লোকচান। ছানটো হয় লগতে এটা মানুহৰ কষ্টৰো কথা আছিল দিয়কচোন। বুজিছে জেগাই অ হয় জেগাই জেগাই আপোনাৰ যিটো বানপানী হ'বলৈ ধৰিছে। এতিয়া খেতি-বাতি কৰিবলৈ মানে বহুত অসু। সুবিধা হৈ আছিলে দিনক দিনে বুজিছে অ আপোনাৰ বানপানী। ভাল প্ৰযুক্তি কৰিব লাগে বুজিছে বানপানী বানপানী এটা এইটো গুৰুত্বপূৰ্ণ বিষয়। ল'ব লাগে আমাৰ অসমৰ বাবে এইটো আমাৰ অসমত প্ৰতিবাৰে এইটো বানপানীটো হয়েই। বুজিছে আৰু গৰাখহনীয়াৰ নিচিনাটো এনেকুৱা ভয়ংকৰ ৰূপ আমি দেখি। কিবলৈ পাওঁৱেই।
হয় হয় আচলতে কি জানে আচলতে কি জানে নে দাদা আপুনি বাহিৰত দেশবোৰত আপুনি বাহিৰ দেশবোৰত যাও তাত আপুনি বাহিৰৰ দেশবোৰত যাওক, আপোনাৰ কি হ'ব জানেনে তাত আপোনাৰ মানে কি হৈছে এ তাত আপোনাৰ বানীৰ সমস্যাত তাতো হয়। কিন্তু তাতে আপোনাৰ মানে নলা নদমা বোৰ যেতিয়া আপোনাৰ মানে তাত মানে জাম লাগি যায় ন তেতিয়া মানে তাত মানে বানপানীৰ সমস্যা দেখা দিয়ে, কিন্তু বিশেষকৈ চাব গ'লে আমাৰ অসমত আমাৰ অসমত ইমান মানে আজিকালি ইমান মানে আপোনাৰ মানে আধুনিক যুগ চলি আছে নহ। আধুনিক যুগত আপোনাৰ আজিকালি আপোনাৰ কি হৈছে বিভিন্ন ধৰণৰ আপোনাৰ আধুনিক আপোনাৰ প্ৰযুক্তিবিদ্যাৰ। দ্বাৰা আপোনাৰ পানীটো আপোনাৰ মানে কমাবলৈ এনেকৈ ৰোধ কৰিব লাগে বা পানীৰ আপোনাৰ গতিটো আপোনাৰ।
মানে কিছুমান কিছুমান দেশত কি কৰিছে বানপানীৰ। তেতিয়া আপোন যিটো প্ৰযুক্তিবিদ্যাত ব্যৱহাৰ কৰি পেলাই আপোনাৰ যিটো পানীটো সেইটো একদম। সাগৰত পেলাই দিয়ে গৈ। আমাৰ তাতো বান পানী হয়, আাগৰ নাই। তিয়াও আমাৰ এনেকুৱা কিছুমান কৰিব লাগে। বিজ্ঞানীসকলে এইবোৰ কৰি আছে, তেওঁ এতিয়ালৈকে এইটো বস্তু অহা নাই। তেতিয়া লাহে ধিৰে এতিয়া কামনা কৰো আৰু কাৰণ এইটো সকলোৱে আমাৰ যিটো কৃষক কৃষক সমাজৰ এইটো বেছি অসুবিধা হৈ আছে দিয়কচোন। সমসাবোৰ লগতে আমাৰ খেতি বাতি সকলো ধ্বংস হৈ আছে।
হয়।
এতিয়া চ এতিয়া হাতীয়ে জেগাই জেগাই বানপানী হোৱাৰ ফলত এতিয়া হাতীৰ বাসস্থান নাইকিয়া হৈছে। অ' দেখিছে নে এতিয়া হাতী কেনেকে উৎপাত কৰি আছে। সেয়া খেতি বাতিৰ যেগা। মোৰ মামাহঁতৰ ঘৰত বুইছে মোৰ মামাহতৰ ঘৰত তাতে মোৰ মামাহঁতৰ ফালে খেতি কৰিছে আপোনাৰ চাৰি বিঘা তাৰে আপোনাৰ খেতিটো কৰিছেহে মানে হাল চাল বালে কঠিয়াও ৰুলে তাৰ পিছত হাতী আহি গ'ল। হাতীয়ে একদম তহিলং কৰি পেলালে বুজিছে। এতিয়া কি কৰিব কওকচোন এতিয়া এতিয়া চব প্ৰাকৃতি এতিয়া সেটো নিয়মে আৰু দিয়কছোন একেবাৰে।
হয় হয় হয় হয়। আমাৰ ইয়াত আপোনাৰ আহ খেতিয়ে বাতি আপোনাৰ বিশেষকে আপোনাৰ কি হৈছে কৰাৰ পিছত সেই হয় বানে মাৰিব নহলে আপোনাৰ মানে আপোনাৰ বন্য হস্তীয়ে মানে আপোনাৰ তহিলং কৰি দিয়া মানে দেখা যায় দেই যাৰ ফলত কি হৈছে আমাৰ কৃষক সমাজ সকলে মানে বহুত আপোনাৰ মানে ল আপোনাৰ এ পেটত মানে গামোচা মৰা অৱস্থা পৰিৱেশ এটাৰ সৃষ্টি হয়। আমি আচলতে দুখীয়া মানুহ। আমি কোনো ধৰণৰ আমি আহ সা কোনো ধৰণৰ আমি চৰকাৰ কাৰি আমি আঁচনিৰ পৰা আমি পইচা ঘটি পেলাই আমি কোনো আপোনাল খে তি মানে আমি কৰা নাই। যদি আমি যদি ইমান কষ্ট কৰি দহ বিশ মোৰ বিশ্বাস কৰিব দাদা মোৰ আপোনাৰ পঞ্চাশ হাজাৰলৈ পোনাৰ লোকচান হয় খেতি বাতিত, কিন্তু লাভ? হয় লাভ হয় লৈ আছে। চাওঁক আমাৰ নিচিনা দুখীয়া শ্ৰেণীৰ ৰাইজ এটাৰ কাৰণে পঞ্চাশ হাজাৰতটো কিমান ডাঙৰ মূল্য। আমি পঞ্চাশ হাজাৰো ঘটিব কাৰণে আমাৰ পাঁচ বছৰ লাগি য য় হয় নে নহয় ইতিয়া চাবৰ হয় ইতিয়া চাব যদি মই যদি ধান খেতি কৰি যদি লোকচান সন্মুখীনে হওঁ, যদি পঞ্চাশ হাজাৰ টকাত মই বেলেগ কিবা এটা যদি কৰা হতেন, বা মই বাৰু ব্ৰইলাৰ ফ্ৰাম এখন নহ'লে মই বোলে হাঁহ আনি পেলাই হাঁহ পুহিলোহেঁতেন কিন্তু যিহেতু আমাৰ অসম খ ন আচলতে খেতি বাতিৰ কাৰণে বিখ্যাত। আমাৰ অসম অসমখন হৈছে আপোনাৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী হয় হয় অতীতৰ পৰা আমাৰ খেতি বাতি আমাৰ এতিয়া খেতি বাতি নহলে আমাৰ অসমখনে নহব। আমাৰ আমাৰ এষাৰ কথা কথা আছে এষাৰ কথা আছে সোণালী আমাৰ গাওঁখনি আপোনাৰ কি হয় আপোনাৰ চাব দে এষাৰ আপোনাৰ কথা মানে কি হয়, আপোনাৰ এয়া খেতি বাতিত, আপোনাৰ মানে লাভ আপোনাৰ, ইমান আপোনাৰ, ন হয় কিন্তু দে, আমাৰ কষ্ট হিচাপত আপোনাৰ লাভ ইমান নহয়।
আমাৰ দাদা, নানা, আমাৰ পূৰ্বপুৰুষে কৃষিৰ লগত জড়িত হৈছে, সেইকাৰণে আমিও জড়িত হৈ থাকিব লাগিব।
সেইয়াই সেয়াই এতিয়া মানে, কি হৈছে আপুনি সোণালী ৰং পথাৰ এখনত যাব যেতিয়া ধা ধানবোৰ যেতিয়া পকি থাকিব তেতিয়া আপুনি চাবচোন কি ভাল লাগে। সো গোটেই সোণৰ নিচিনা সোণালী ৰং আপোনাৰ মানে এটা মানে অসমীয়া আৰু ধানৰ পৰা আপোনাৰ যি গোন্ধ আহে, হয়।
যিটো, ভাল লাগি যায় আৰু দেখিলে মানে এটা কিবা সুগন্ধি নিচিনা লাগে।
হয়, আপোনাৰ যিটো আপোনাৰ মানে আপোনাৰ ধানৰ যিটো আপোনাৰ সুগন্ধি, কেঁচা ধানৰ যিটো আপোনাৰ গোন্ধ। নাকত যেতিয়া পৰিব আপুনি চাবচোন এনেকুৱা এটা পৰিৱেশ মানে আপুনি, কেতিয়াও নোপাব আপোনাৰ মানে সেইটো আপোনাৰ একো বেমাৰ আজাৰ নহয় ন'। আৰু এটা কথা কিন্তু দাদা, আপুনি যদি এইবোৰ খেত তিত যদি নামি আপুনি যদি ঘৰত যদি এনেকে তেনেকে তেনেকে যে কাম কাজ যদি কৰি যদি থাকে, আপোনাৰ কোনো কোনো ধৰণৰ আপোনাৰ বেমাৰ আজাৰ নহয়, আপোনাৰ বেমাৰ আজাৰ আপোনাৰ ডায়েবেটিছ, চুগাৰ আপোনাৰ একো নহয়। আপোনাৰ হাৰ্টৰ বেমাৰ নহয়, আপোনাৰ কিডনী বেমাৰ নহয়, আচলতে মানুহবোৰে
তেতিয়া দিনৰ মানুহ কেইটাৰ বেমাৰেই নহয় বুজিছে। বুজিছে দাদা, তেতিয়া দিনাত মানুহৰ বেমাৰ নাই আজিকালি মানুহ খোপাৰ যি বেমাৰ প্ৰেছাৰ, চুগাৰৰ পৰা লৈ মানে, মানে আপোনাৰ মানে তেখেত সকলে মানে মেডিচিনতে খাই দিয়ে। তেখেত সকলে এনেকে আপোনাৰ, এবছৰ মেডিচিন
হয়, হয়, হয়, এতিয়া কি হৈছে জানেনে আপুনি আৰু এটা কথা?
হয়, কওঁক।
এয়া, আপুনি চৰকাৰী চিকিৎসকৰ বা আপুনি আজিকালি যি বেচৰকাৰী চিকিৎসক আছে। তেওঁলোকৰ ওচৰত যাব আপুনি অকল আপুনি খালি আপুনি কি ৰোগী দেখিব, চব আপোনাৰ পেটৰ বেমাৰ চব আপোনাৰ ডায়েবেটিছ, চব আমাৰ আপোনাৰ জ্বৰ, কাঁহ, চৰ্দি দুৰ্বল। আচলতে মানুহ বিলাকে আচলতে আ আগৰ তুলনাত এতিয়া কাম কাজ বোৰ আচলতে এৰি দিছে। যি আধুনিক, প্ৰযুক্তি ওলাইছে, আজিকালি কি মানুহ খোৱা পৰা, খোৱা খোৱা পৰা উঠাৰ পৰা পুৱা ৰাতি, আপুনি যোৱালৈ আপোনাৰ চবটো আপোনাৰ আধুনিক যন্ত্ৰৰেই ব্যৱহাৰ কৰিব। আগতে আমি কি কৰো হয়, আগতে আমি,
চলন চলন কৰিলেহে আপোনাৰ মানে বস্তুতটো, আমি সুস্থ হৈ থাকম নহয় জানো?
হয় হয়, এতিয়া চাওক আগতে আমাৰ ককা আজোৰ ককাহঁতে বা আমি, সৰু যেতিয়া আছিলো, আমি বাঁহৰ চাঙত শুইছিলো বুজিছে আমাৰ,
হয় আমি মাটিত শুং, আমি আগতে মাটিত প পাৰি ত আমি গোটেই খিনি আমি, মাটিতে হোৱাং।
হয় হয়,
যেতিয়া হতাশ লাগে, কিন্তু আগতে আমি ভাত খাইছিলো মাটি আজিকালি ল'ৰা ছোৱালীটো মাটিত মাটি নবসেই।
হয় হয়, আজিকালি কি কৰে আপোনাৰ কি মেট্ৰজ নে কি বুলি কয় যে। আপোনাৰ স্পনৰ টাইপৰ যে, অ সেইবোৰ ব্যৱহাৰ কৰে। আচলতে সেইবোৰ ব্যৱহাৰ কৰিলে আপোনাৰ কি হয়, শৰীৰটোৱে বু বহুত আৰাম পায় শুবলৈও আপুনি বহুত পাৰিব। কিন্তু সেইবোৰে আপোনাৰ বেছি আৰাম, আচলতে আৰামে মানে, আপোনাৰ মানে জীৱনটো বৰবাদ কৰে বুজিছে। আপুনি যিমান আপুনি কাম কৰিব যিমান আপুনি শৰীৰ চৰ্চা কৰিব। আপুনি পুৱা উঠি, এতিয়া চাব মই পুৱা উঠি আচলতে আহ পুৱা চাৰিটা বজাত উঠি। কি মই এ পোন প্ৰথমে মই কি কৰোঁ, ঘৰত আপোনাৰ ধূপ ধূনা দিও, দি মই মা দেউতাৰ শ্ৰী চৰণত মই সেৱা কৰো, সেৱা কৰি লৈ মই পথাৰলৈ, হয় মোৰ গৰুকে কেইশালমান লৈ যাওঁ। নি পেলাই মই এ গৰু কেইশাল ম‌ই দিওঁ। দি পেলাই ঘৰত আহি জলপান চাহ খাওঁ, আকৌ দহটামান বজাত মই খেতি পথাৰত নামো। তাৰপিছত আকৌ পুৱা সন্ধিয়া-হয় হয়।
পিছে আপোনাৰ ওকালতি পঢ়া, উ-উকালতি যে আপুনি পঢ়ি আছিলে, কি হ'ল?
উকালতি আপোনাৰ পইচাৰ অভাৱতে আপোনাৰ মানে আধাতে এৰি দিয়া এৰি দিবলগীয়া
আকৌ মাজতে আৰু এটা খবৰ শুনিছিলো। বুজিছে সঁচা নে কি? আপুনি বোলে বায়ু সেনালৈ যাবলৈ লৈছে
নহয় নহয় বায়ু হয় এইটো বাৰু আপুনি সত্য কথাই কৈছে বায়ু সেনা কি হ'ল এটা মানে আপোনাৰ এইবোৰ মান আপোনাৰ চাক চাকৰি কাৰণে আপোনাৰ এটা মানে নিৰ্দিষ্ট বয়সৰ সীমা থাকে ন সেই অনুযায়ী মানে মোৰ বয়সৰ সীমাটো মানে আপোনাৰ পাৰ হৈ গ'ল যাৰ ফলত মই কি হৈছে পাইছিলো যদিও যেতিয়া আপোনাৰ মানে এইবোৰ যেতিয়া কাগজ পত্ৰত যে তেতিয়া তেওঁলোকে যেতিয়া আপোনাৰ মানে চাই তেতিয়া মানে মোৰ মানে শেষ আপোনাৰ মানে মোৰ বয়সটো মানে বাঢ়ি থা কাৰ কাৰণে মই মানে নোৱাৰিলো বুজিছে, নহলে আজিও আমাৰ এই আজি মানুহে আজি আজিকালি দিনত মানুহে কোনে এটা ইমান ধুনীয়া এটা দেশ মাতৃক সেৱা কৰা তাৰ চাকৰি এৰি দিব কওকচোন।
হয় হয়, সেইটো কথা অসুবিধা পাইছে। মই আপোনাৰ আয়ুক্ত বুইছা, মই আপোনাৰ আয়ুক্ত বিষয়ত বি-বিষয়ৰ বিষয়তো চাকৰি পাইছিলোঁ।
হয়।
তাৰপিছত আৰু আপোনাৰ এই মানে যিটো যাতায়তৰ অসুবিধাৰ কাৰণে নকৰিলো আৰু চাকৰিটো।
হয়।
মই নগাঁও জিলাতে বাৰু পাইছিলো, মই নকৰিলোতো মানে বুজিছে। মানে মই খেতি-বাতি বেছি ভাল পাওঁ। আমিতো যিহেতু গাঁৱলীয়া মানুহ, চহৰত গ'লে আমি আমি আমি থাকিব নোৱাৰো, নহয় জানো? এতিয়া আমি যিটো গাঁৱৰ বতাহ পাওঁ সেইটোতো আমাৰ আমি আগৰ পৰা এইটো আমি সৰুৰ পৰা আমি ইয়াতে খেলিছো, ধূলি-বালি আমি ইয়াতে আমি
হয় হয়! আচলতে শুনক, আচলতে শুনক। খেতি-বাতি আপুনি কৰিলে আপোনাৰ শৰীৰটো ঠিকে থাকে। আ আপোনাৰ আপোনাৰ যি আপোনাৰ মানে বয়স আছে বয়সৰ আয়ুস বাঢ়ে, লগতে আপুনি এটা আনন্দ অনুভৱ লাভ কৰে বুজিছে এতিয়া চাওক পোৱা এতিয়া টাউনৰ ল'ৰাবোৰ ল পাচালী বোৰে সেইবোৰ বুজি নাপায় এতিয়া পুৱা ভাগতে মই পুৱা ভাগত তে মই মাহঁতৰ শ্ৰীচৰণত ধৰি সেৱা সেৱা কৰি মই গৰুহাললৈ যাওঁ। আকৌ সন্ধিয়া ভাগত মই ঘৰত ধূপ জোনা জনাই ঢল জ - জ্বলাই পেলাই মই আকৌ মাহঁতৰ চৰণত সেৱা-চেৱা কৰি মই কিতাপ প আগতে পঢ়িছিলো কিন্তু এতিয়া ল'ৰা - ছোৱালীবোৰে একো নাই। এতিয়া ল'ৰা ছালীবোৰে কি কৰিব আপোনাৰ মোবাইলতটো ল'ব নহ'লে আপোনাৰ সন্ধিয়া ভাগত ম মেগী খাব চাওমিন বুলি কয় যে সেইটো খাব সী আগতে নামেই নুশুনা নাছিলো।
হয় - হয় এই আগতে আমি কি খাইছিলো আগত আমি ঘৰত ব